হেল্ল,
উম,
হেল্ল', প্ৰভাত প্ৰতীম ব
কোৱা কোৱা কোৱা কোৱা?
মই তোমাকে কাৰয়া এপটোত যোগেদি সংযোগ কৰিছো। তাৰ পিছত মই এতিয়া তোমাক মই যিডখৰ থানত জেগাটো বহুত ভাল পাইছো, বহুত ভাল পাইছো, মই যিড খৰ জেগাত বাস কৰি আছো নতুবা মোৰ ওচৰ কাষৰ জেগাবিলাকৰ কথা ক'ম।
অহ।
আৰু তুমিও মোক তোমাৰ জনাখিনি ক'বা।
কম কম নিশ্চয় কম।
এতিয়া মেইন মুখ্য কথাটো হৈছে যে আমি পঢ়াটো কমপ্লিট কৰিলো অলৰেডি। হায়াৰ চেকেণ্ডাৰীলেকে আমি যদি এতিয়া অকনমান ওচৰৰ সোমাই থকা জেগাবিলাক চাব বিচাৰো দূৰলে নগৈ তেতিয়া হ'লে। আমি টিয়ক অঞ্চলটোত চাব পাৰি যে টিয়কত থকা বহুত কিটা স্থান আছে। বামুণডুখুৰীত আহিব পাৰিলা, বামুণডুখুৰীত মৈদাম আছ ছে আৰু তামুলী চিগাৰফালে, বামুণপুখুৰীটোৰ কথা চাব পাৰি। যোৰহাট ডিষ্ট্ৰিকত কাজিৰঙা ইউনিভাৰ্চিটি কাজিৰঙা ইউনিভাৰ্চিটি বৰ্তমান ইয়াৰ অন্তৰ্গত নহয় ইয়াৰ বত আমি চাবলৈ গ'লে লাচিত মৈদাম যাব পাৰো।
এতিয়া নতুনকে খুলিছে স্বৰাজ উদ্যান।
কিবা কিবি দুটামান বিষয়ে কথা মোক কোৱা?
বাকী এতিয়া আমাৰ মেইন কথাটো হৈছে আমাৰ এতিয়া ঘূৰা ঘূৰা মানে কি, এইটো বয়সত নুঘূৰিলে কেতিয়া ঘূৰি হয় নাই কোৱা?
আৰু যাতে আমি ঘুৰিলে সেই বস্তুটো কিবা এটা প্ৰডাক্টিভো হয় সেইটোও চাব লাগিব।
চাব লাগিব যেনেকে এতিয়া আমি এটুকুৰা ঠাইলৈ গ'লো সেই ঠাই এটুকুৰা মহত্বটো চাব লাগিব। হয় নাই কোৱা?
হিষ্ট্ৰ্ৰী অকণমান, অকণমান তাৰ পুৰণা কথা তাৰ লগতে তুমি মই এতিয়া কথা পাতিছো সেই কথাখিনিও যাতে ঠিক হয়।
থয় হয় নিশ্চয়।
কিবা এটা নহয় কিবা এটা।
বেলেগৰ সহায় হ'ব লাগে।
গতিকে নিশ্চয়। কোনটো ঠাই আমি জাজি নদীৰ কাষ কাষ জেগালৈ যাব পাৰো জাজি নদীৰ কাষলৈ? তাত তাতে বনভোজৰ ভাল থলীও আছে বহু কেইজন বন্ধু আমি গোট খাবও পাৰিম আৰু চব মানুহৰ কাৰণে সুৰক্ষাৰ কথাও আছে, সুৰক
আছে আছে নিশ্চয়।
আমি তালৈও যাব পাৰোঁ আৰু কোনোবা ধৰণৰ ঠাই আছে যদি তুমি মোক ক'ব পৰা
আৰু এইফালে নিমাতী ঘাট
নিমাতী ঘাট আমি যাব পাৰোঁ তাতো বহুত যায় মানুহ। আমিও তালৈ যাব পাৰোঁ তাত ফুৰিবও পাৰিম অলপ ঠাই আছে তাত চাব লগীয়া।
তাত ইকো পাৰ্কো আছে এইফালে।
আমি মাজুলীলৈও যাব পাৰোঁ তাতো চাবলৈ জেগাই জেগা।
জেগাই জেগা মাজুলী হৈছে মানে এটা ঐতিহ্যমণ্ডিত জেগা।
ঐতিহ্যমণ্ডিত
তাত মানে ধৰা পুৰণি মুখা শিল্পৰ কাৰণে
পুৰণাই আৰু অসমৰ ইতিহাসৰ বহুত খিনি বস্তু তাৰ লগত সংযুক্ত হৈ আছে।
আছে আছে।
শংকৰদেৱ মাধৱদেৱ জড়িত হৈ আছে।
আছে আছে।
তাত থকা বৰগীত ভাটিমাও তাৰ লগত জড়িত হৈ আছে।
আছে আছে এতিয়া বিশেষকে ভাল কথাটো হৈছে।
তাৰ ঠাই খিনিয়ে সেইবিলাক বৰগীত ভটমাক বেছি ওপৰলৈ লৈ গৈ আছে ক্ৰমান্বয়ে।
হয় হয় নিশ্চয়। এতিয়া মানে ঠিক হৈছে কি ভাল হৈছে যে মাজুলী আৰু যোৰহাটৰ মাজত এখন দলং হৈছে।
সেইটো এটা ভাল কথা।
সেইটো একদম ভাল কথা।
আৰু তাৰ লগতে আমি যদি তালৈ যাওঁ দুটা দিন যদি আমি হাতত লৈ তালৈ ফুৰিবলৈ যাওঁ তেতিয়া আমি তাত সত্ৰ নামঘৰৰ লগতে বহুত খিনি বিষয়ে জানিবও পাৰিম বহুত। খিনিৰ বিষয়ে এটা গৱেষণা কৰিব পাৰিম।
যাব পাৰি আকৌ এনেই খালী এতিয়া পানী বাঢ়ি আছে নহয় প্ৰব্লেম সেইটোহে।
সময়ৰ ভাল সময়ৰ কাৰণে আমি অলপ ধৈৰ্য্য ধৰিব লাগিব অলপ বাতাবৰণ অনুকুল হলে যাম।
লাগিব লাগিব নিশ্চয়।
আৰু ক ভাবিছোঁ, যদি আমি যোৰহাট খন পাৰ হওঁ তেতিয়া
তাত মেইন ডিষ্ট্ৰিক্ট আছে শিৱসাগৰ।
শিৱসাগৰ, গোলাঘাট
অ শিৱসাগৰত চাবলগীয়া ধেৰ জেগা আছে ধেৰ জেগা
শিৱসাগৰৰ ঐতিহ্যটো তাৰ লগতে জড়িত হৈ আছে।
বহুত জড়িত হৈ আছে। তাত শিৱদৌল আছে, জয়সাগৰ পুখুৰী আছে, ৰংঘৰ আছে, কাৰেং ঘৰ আছে, তলাতল ঘৰ আছে। তাত মানে বহুত বাহিৰৰ মানুহ আহে। চৰাইদেউ আছে। অ নিশ্চয় তাত এতিয়া বাহিৰৰ মানুহ আহিছে ফৰেনৰ পৰা মানুহ ৰংঘৰ চাবলৈ আহিছিলে।
আমি তালৈ গৈ পেলাই গোটেই কেইটি ধৰ আমি স্থান ফুৰিব পাৰিম আমি। যাতায়াতৰ সুবিচা ব্যৱস্থাও আছে ভাল ধৰণে এতিয়া।
আছে আছে আছে ৰাস্তাও ভাল।
যাতায়তৰ ব্যয়ৱস্থা আছে ৰাস্তাও পথ পাথো বাৰু পথো ভাল আমি ভাল কেণে গাড়ী এখনৰ ব্যৱস্থা কৰি পাঁচ জন মান বন্ধু যাব পাৰিম ভালদৰে। খোৱা বোৱা ব্যৱস্থাও তাত আ ছে আমি ফুৰিবও পাৰিম, যদি আমি দিনটো লৈ যাওঁ আমি গোটেই কেইখনত ঠাইত আমি এপাক এপাক সোমাই আহিব পাৰিম। মনোৰঞ্জনো হ'ব, জানিবলগীয়াও বস্তু খিনিও শিকিব পাৰিম ভাল লাগিব। নিশ্চয়।
এতিয়া মানে কথাটো কি হৈছে এতিয়া মানে এইটো আমাৰ এতিয়া আমি এতিয়া এইটিন প্লাছ হৈ গৈছো লাহে লাহে আমি ইটো সিটো কথা জানিবলগীয়া হৈ আহি আছে। আৰু এতিয়া ধৰা এতিয়া ধৰা আমি হাই ছেকেণ্ডেৰী পাছ কৰিছো আমাৰ নিজেও সাত খৰচৰ কাৰণে কিবা এটা লাগে। চাগে কিবা এটা কৰিবও লাগিব পঢ়িবও লাগিব।
সেইটোৱে মুখ্য কথা।
এতিয়া আমি ঘৰত থাকিওতো এতিয়া এনেই থাকিব নোৱাৰো নহয়।
আমি বৰ্তমানে কাৰয়া এপ্লিকেনটোকে ব্যৱহাৰ কৰিবলৈ শিকি আছো।
বহুত মানে শিকাইছে আৰু কাম কৰিবলৈ মানে এটা উৎসা দিছে।
খালি আশা কৰো আমি যেনেকে এতিয়া এটা নিৰ্দিষ্ট সময় মিলাই এপটোত কাম কৰি আছো তেনেকৈ ভৱিষ্যতও যাতে কৰিব পাৰো আৰু আমি ফুৰিবলৈ যাম আমি মই ভাবিছো আমি ওচৰৰ পাজৰৰ বন্ধু কেইজন গোট খাই একপাক যোৰ হাট ৰ চাই ললোহেঁতেন একসপ্তাহৰ ভিতৰতে তাৰ পাছত আমি গোলাঘাটৰ অভি মুখে ৰাওনা হোম নে কি কোৱা?
তাৰপিছত তেজপুৰো আছে নিশ্চয়।
ভাওঁনা
এতিয়া মানে তেজপুৰতো চাবলগীয়া ধেৰ আছে। হা? ভাওঁনা ভাওঁনা হৈছে মানে এক সংস্কৃতিয় ভাওঁনা মানে চাবও লাগে ভাওঁনা কৰিবও লাগে। আছে আছে তোমাৰ?
তুমি ভাওঁনা কৰি পাইছা নে আছে চোৱাত ৰাপ আছে?
পাই মই পাইছোঁ পাইছোঁ। মই দহ বাৰ বাৰমান কৰিলো মই বেলেগতো কৰিছো।
হয় নেকি? এটা ভাল অভিজ্ঞতা আছে মানে।
আছে আছে।
পঢ়া শুনাৰ ক্ষেত্ৰত ভাওঁনাৰ চাপটো কেনেকুৱা জানা নেকি?
ভাওঁনা মানে কেনেকুৱা ভাওঁনা তুমি কৰিলে মানে তুমি সেই পুৰণি দিনৰ জেগালৈ তুমি নিজে সোমাই যাব পাৰা ভাওঁনা কৰিলে মানে তুমি সেই পুৰণি দিনত ৰজা মহাৰাজাই কেনেকুৱা কি কৰিছিলে মানে সেইটো তুমি ঠাইলৈ ঘূৰি যাব পাৰা তুমি এটা নতুন কেৰেক্টাৰত সোমাই যোৱা মানে।
উম।
উম, তেতিয়া মানে কাৰ কেনেকুৱা কি হৈছিলে সেইবোৰ কথা জানিব পাৰা।
সংস্কৃতিৰ বিষয়ে জনাৰ লগতে বৰ্তমান যুৱ প্ৰজন্মই পইচা পা তি পৰিয়াল কেনেধৰণে পৰিচালনা কৰিব লাগে সেইখিনি জনাতো দৰকাৰ। তাৰ কাৰণে আজিকালি কলেজ বিলাকত কিছুমান গ্ৰুপ খোলা হৈছে।
হৈছে হৈছে।
য'ত ভৱিষ্যতৰ কাৰণে, ভৱিষ্যতৰ পথবিলাক আমি বাচি ল'বৰ কাৰণেও শিকায়, ভৱিষ্যতে কেনেকৈ আগবাঢ়িব লাগিব, পইচা পাতি কেনেকৈ সঞ্চয় কৰিব লাগিব, সক
সকলো শিকাই অ', এতিয়াতো এটাটো নিয়ম ভালেই কৰিছে
এই-এইখিনিৰ বিষয়ে জানিবৰ কাৰণেও একদিন আমি যাব লাগিছিলে।
লাগিছিলে লাগিছিলে, এ-এখন ভিজিট দিব লাগিছিলে।
অনুষ্ঠানলৈ আমি সকলোৱে একবাৰ গমন কৰাটো দৰকাৰী। বুলি মই ভাবিছোঁ।
উম।
এনেদৰে বহুখিনি বিষয় আছে আৰু।
আছে আছে, তেনেকে আছে।
তুমি কি ভাবা ইয়াৰ ওপৰত?
বিয়াৰ ওপৰত মানে কি আৰু, এতিয়া নতুন নতুন নিয়ম উলিয়াইছে বিয়াৰ কাৰণেও হয় তেওঁ, ছোৱালীৰ ওঠৰ বছৰ, ল'ৰাৰ একৈশ, সেইটোতো যাব বহুত ভাল নিয়ম উলিয়াইছে, নহয়, সেইটো
আৰু আমি-আমি-আমি-আমি-আমি আমাৰ এই খিনিৰ লগতে খাদ্যাভাসৰো কিছুমান সাল-সলনি কৰাতো দৰকাৰ আছে। যেনেকৈ আমাৰ কিছুমান ভুল ধাৰণা হ'লগৈ, আমাৰ গাঁৱৰ সমাজৰ পৰা নাইকিয়া কৰাটো খুব দৰকাৰ। নহ'লে গাঁৱৰ মানুহবিলাকে প্ৰটিনৰ অভাৱ সকলোৰে ঘৰত হৈছে বুলি মই ভাব ৱিছোঁ, প্ৰটিনৰ অভাৱ খাদ্যত, কাৰণ আমাৰ ইয়াত ভবা হয় যে খাদ্যৰ লগত দুটা কণী খালে আমাৰ লিভ ভাৰ বেয়া হ'ব, কিন্তু সেইটো এটা ভুল ধাৰণা সেইবিলাক ধাৰণা আঁতৰোৱাতো খুব দৰকাৰ, নহ'লে গাঁৱৰ মানুহবিলাক ভাল ধৰণে শক শক্তিশালী আৰু হৈ নুঠিব।
নুঠিব নুঠিব, এতিয়া বিশেষকৈ প্ৰব্লেম কৰিছে মচলা মচলাত দিয়া সেই ফাষ্ট ফুডবোৰ
সেইখিনি অপকাৰ কৰিছে, লগতে আমাৰ গাঁৱৰ মানুহে ভাল বস্তুখিনি খাবলৈও ভয় কৰিছে, যেনেকৈ দুটা কণী খালে লিভাৰ বেয়া হ'ব, যিদিনা মাংস খাম সেইদিনা কণী খাব নোৱাৰি
সেইটোৱে সেইটোৱে, হয় হয়, ঠিক কৈছা তুমি।
বহুত দুখৰ কথা, দছ মিনিট সময় উলিয়াই গাঁৱৰ মানুহখিনিক এইটো বুজোৱাটো দৰকাৰ।
দৰকাৰ দৰকাৰ, ক'ব লাগে, এইটো তেনেকুৱা মানে এটা এখন সজাগতা সভাও পাতিব লাগে।
আমি পাতিম বুলি ভাবিছোঁ।
ভাবিছোঁ, ভাবিছোঁ।
গাঁৱৰ মানুহখিনিক খালি গুৰুত্ব দিবৰ বাবে আমি সকলোৱে আগতীয়াকৈ কৰি থ'ব লাগিব।
উম, হয় হয়, হ'ব আৰু আজিলৈ সময় হৈছে।
ঠিক আছে তেনেহ'লে, ৰ'বা মিত্ৰ, গুড নাইট
গুড নাইট, শুভৰাত্ৰি।
ভাল হ'ল বাৰু।